অ' কি খবৰ?
এ আছো। তুমি কি কৰিছা?
এয়া মানে, ম ভাত খাম আৰু ভাত হৈছে।
অহ।
খোৱা নাই মানে ভাত দিব আৰু। তাৰ পিছত ভাত খালে নাই?
নাই খোৱা মই ভাত খোৱা নাই অকনমান বোলো এই, এ ভাত এনেকুৱা যা-যোগাৰেই কৰি আছো আৰু।
অ, অ, অ, অলপ দেৰি হয় ন?
পান আৰু দেৰি অলপ দেৰি
অহ
খোৱা বোৱাটো
শুলে নেকি নাই?
ছোৱালী নাই শোৱা, ছোৱালী বাপেকৰ লগত আছে। মানে বাপেক, উম। অকমান ওলাই গৈছিলে বাপেক নহালেকে মানে মই তাইৰ লগত লাগিব নোৱাৰো মানে বপেক থাকিলে অকনমান সুবিধা হয় আৰু। সেইটো কাৰণে বাপেক থাকিলেই মই কামখিনি কৰোঁ আৰু। হেল্ল' হেল্ল' তোৰ আৱাজটো অহা নাই। শুনিছা নাই? হেল্ল' হেল্ল' হেল্ল' শুনিছা নে?